হেল্ল'
হেল্ল', অ' শুনিছো, শুনিছো। ক'ত আছ, ভাল অ', তই ক'ত আছ?
টাউনত।
অ' বহুত দিন তোক দেখাই নাই।
অ', ঘৰলৈ যোৱাই নাই বহুত দিন।
অ', এই কথা এটা ভাবি আছো।
উম, কোৱাচোন।
এই, এইকেইদিন মানে বতৰো ভাল হৈছে
অ'।
তাৰপিছতে তোৰ আমি এই ক্ৰিকেট খেল এখন পাতো বুলি ভাবি আছো।
পাৰি।
এই ৰাস্তাৰ কাষতে পিটছখন উলিয়াই থোৱা আছে যে।
অ', অ'।
তাকে পিছখন অলপ ভালো হৈ আছে, বোলো পাতিব পাৰি।
এ পাৰিতো, জুলাই গৰম বন্ধতে কৰা ভাল।
অ', গৰম বন্ধুৰেতো, জেগা জেগাই পাতিছে কিছুমানে, এতিয়া পাতিবলৈ আৰম্ভ কৰিছে আৰু।
গম পাইছো।
অ', তাকে, তই সেইফালে খেলিছ নাই তহঁতৰ ফালে?
এফালে হৈ আছে বাৰু খেল চেল।
অ' তই খেলিবলে নাই যোৱা নি?
মই মাজে-মাজে যাওঁ।
অহ। মানে কি তই আমাৰ গাঁৱৰ ল'ৰা টিম এটা ওলাই আছে।
অঁহ'।
জুনিয়ৰ পাৰ্টি এটাও আছে আৰু আমাৰ ডাঙৰ টিম এটাও আছে।
উমঁ।
কিন্তু মানে ডাঙৰ টিমটোত অকণমান খেলুৱৈ কম হৈ আছে। তাকে, ভাবিছো আমিয়ে খেল এখন পাতো কিন্তু আমাৰ টিমত আমাৰ মানে সমিতিৰ ফালৰ পৰা দুটা টিম ল'ম জুনিয়ৰটোতো আছেই। আৰু ডাঙৰ খিনিও এটা বনাম বুলি ভাবিছো।
অঁ', ডাঙৰ হৈ যাব।
তাকে, সেই আৰু ৰাস্তা কাষতে হ'লে খেলুৱৈ অলপ সহ হ'ব দে চোন।
হয়-হয়, চিঠি দি দিলেই হ'ল গোটেই গাঁৱৰ টিম কেইটাত।
অহ'। তাকে তোমাৰ খে- কেইবাটাও খেলুৱৈ টিম গ্ৰুপ বনি আছে মানে হোৱাটছেপত।
অঁ', -অঁ',।
চবতে চিঠিখন দি দিম।
অঁহ।
আৰু লগতে তো মানে জনাই দিম আৰু।
উমঁ, হুম।
তইও জনাই দিবি দুই এটা টিমলে।
সেইটোৱে, এনেকে ভাল হ'ব।
অ' তই এতিয়া কেতিয়া আজৰি হৈ বা কেতিয়া আহিব পাৰিবি?
মই জুলাই প্ৰথমতে যাম।
জুলাই প্ৰথমতে আহিবি। অ' মানে তই
মানলে দি দিবা।
অঁ', তেতিয়া তই পাৰিবি ন?
উমঁ, মই আজৰি থাকিম।
অ', মানে তো তই খেলিবহি লাগিব গম পাইছ নাই তই নেখেলি লৈ মানে অলপ উৰিক হৈ যাব।
উম-হুম হ'ব খেলিম।
অ', তাৰপিছতে সেই এতিয়া- উমঁ, কেনেকে কি কৰিলে ভাল হ'ব মানে তোৰ প্ৰাইজৰ কথা কৈছো?
অঁ', -প্ৰাইজ ন' এতিয়া দল অনুমানিত কেইটামান হ'ব বাৰু?
দলটোতো তোৰ পোন্ধৰটা, বিশটা ভিতৰত হৈ যাব। কাৰণ আমাৰ কন আমাৰ কনটেক্টতে দহটা-বাৰট মান টিম আছেই।
জইণ্ট ফিজ তিনিশ মান দি দিব লাগে।
তেতিয়া আকৌ তোৰ পুৰস্কাৰটো কমি যাব নহয়।
কমি যাব সেইটো হয়। হেৰি কৰিলেই হ'ল- এ' এঘাৰশ মান কৰি দিব লাগে প্ৰায় হেৰিটো জইনিং ফিজ।
অ', তাৰপিছতে?
এঘাৰশ নহ'লেও এহেজাৰ কৰিলে, ইফালে পোন্ধৰ হাজাৰ প্ৰাইছ মানি হ'ব।
অঁ', তেতিয়া আমাৰ সমিতিৰো কিবা এটা থাকিব ন'।
অঁ', -উমঁ। মানে এহেজাৰকে তুলিলে পোন্ধৰ হাজাৰ নিদি যেনিবা তেৰ হোজাৰ মানৰ প্ৰাইচ মানি কৰিলে কমিতিৰো কিবা ৰহিব।
অ আৰু সেই ৰানাৰ চাপটোৰ কথা কি ভাবিছ একো কিবা এটা নিদিলে ভাল হ'ব জানো।
ৰানা যাব কিবা এটা দিব পাৰিম তেতিয়া হেৰি কৰিলেই হ'ল। এ তেতিয়া হেৰি কৰিব লাগিব এ পাই। মানি হে জিকাটোক ন হেজাৰ মান দি।
উম।
তাৰপৰা তেহেঁতক ৰানাৰ চাপৰ চাৰি হেজাৰ মান দি দিলে ভাল হ'ব।
অঁ তেতিয়া আচলতে লাভটো আমাৰ বেছিহে হ'ব গম পাইছ নাই।
উম উম সেইটোৱে।
আৰু তো এ মই যে এতিয়া তোক কৈছিলোঁ দুটা চাচা কৰা কথা।
উম।
গোটেই খেলখন দুটা শাখাত পাতিব পৰা যাব নে নাযাব।
এই দুটা হলা জুনিয়ৰ টিম দুটা যে কথা কলা সৰু ল'ৰা ছোৱালী।
অ।
উম। সেইটো নালাগে নেকি সেইটো হ'লে দেখোন ডাঙৰ খিনিৰ লগতনো কি খেলিব।
অ ময়ো সেইটোকে এতিয়া চিন্তা কৰিছোঁ। অ তেতিয়াহ'লে সেই। এ সৰু টিমটোৱে আমাৰ এনে মানে ত ধৰি লও খেলিব আৰু।
উদ্বোধন উদ্বোধনকৈ এইটোবও। উম স আৰু কৰিব লাগিব।
অ অ তাৰপিছতে আৰু আৰু এতিয়া আমাৰ ওচৰত আৰু এখন খেল পাতিছে।
অহ।
ওচৰত মানে অলপ দূৰত গৈ গাঁও এখনত।
উম উম।
হেহঁতে হেৰি ৰাখিছে। হাঁহ পাঠা একে হাঁহ খাচী এনেকে ৰাখিছে মানে পুৰস্কাৰ।
অ অ অ।
তাতো কিন্তু বহুত খেলুৱৈ হৈছে মই মানে পৰহি চাবলৈ গৈছিলোঁ।
উম উম সেইটোও পায় আজিকালি সেইবিলাকো ৰেখা।
সেইবোৰ মানে কি তই। কোনোবা ঘৰ গাঁৱলীয়া মানুহৰ পৰাতো কম দামত উঠাই নি পেলাই দিব পাৰি না।
উম উম সেইটো হয় বাৰু।
এটা সমী।
এই হ'লেও মানে হ'লেও মানে আকৌ কিছুমান দলে। এনেকুৱা আহে যে এই অকল প্ৰাইজ মানিতহে খেলে বা এইবিলাকত নেখেলে।
অ সেইটো এটা কথা।
উম।
অ অ অ। তাৰপিছত আৰু অ আৰুতো তইতো আমাৰ। পিছখন দেখিছ‌ই ৰাস্তা কাষত।
দে উ ঠিকে আছে অকমান দীঘল কৰি দে হ'ল বাউণ্ডেৰী কেইটা।
বাউণ্ডেৰী কেইটা দীঘল কৰিব লাগিব ন।
অ অকমান দীঘল দীঘল কৰিলে। বাকীতো ঠিকে আছে অলপ ভালকে হেৰি লগাই দিলে হ'ল কাগজ।
বাউণ্ডেৰীত কাগজ
উম।
আৰু মানে কি, আমাৰ চাইডে ইয়াত অফ চাইডটো দীঘল।
অ।
মানে অফ চাইদটো ডাঙৰ।
অ, মানে অফ টো ডাঙৰ হ'লে ভাল নে, লেগ টো ডাঙৰ হ'লে ভাল, কোনোবা এটা চাইড টো ডাঙৰ হৈ থাকিবই উপায় নাই।
উম, এনেই ক'বলৈ গ'লে এতিয়া যদি ৰাইটি বেটছমেনৰ কাৰণে অফটো ডাঙৰ হয়, লেফ্টিৰ কাৰণে আকৌ সেইটো সৰু লেফ্ট টিৰ কাৰনে আকৌ সেইটো লেক টো ডাঙৰ হ'ব নহয়।
সেইটো কথা হয়, কিন্তু এনে
এনে ঠিকে আছে, আমি এতিয়া, এতিয়া, ৰাইটিৰ কাৰণে লেফটো চুটি হয়নে নাই!
অঁ।
তেতিয়া ৰাইটিৰ কাৰণে ভালেই সেইটো লেগত বেছি চাইড মাৰিব।
এতিয়া আমালৈও যিটো বেনিফিট বেলেগৰ কাৰণেও সেইটো বেনিফিট থাকিব নহয় আকৌ।
উম, সেইটো হয় বাৰু! কিছুমানৰ আকৌ লেফটি খিনি আকৌ অফ চাইডটো পৰি যাব নহয়।
সেইটো হয়, কিন্তু লেফটিৰ সংখ্যাটো কম নহয়, কম হয়।
উম, সেইটোও হয় বাৰু!
গতিকে তে, সেই ব্যৱস্থাটো কৰিব পাৰি, গম পাইছো নাই! লেক চাইডটো ডাঙৰ কৰি দিব লাগিব, মই ভাবিছো।
উম, উম, সেইটো কৰিলেও ভাল।
মানে কি আৰু, বেটখন উল-উলটা হেৰিয়াৰ পৰা ধৰিলেই হ'ল।
উম, উম।
আৰু তোৰ, আমাৰ টিমতটো ধৰি ল' লেফটি দুটা ৰাখি দিলে ত', আমাৰ বিনিফিত টো পাই যাম ন!
আমাৰ লেফটি থাকিবই, আমাৰ আছেই দেখোন গাঁৱৰে সেইটো।
অ, সি আছেই। অ, স্পিন-স্পিন যে মাৰে।
হ'ব।
তাৰপিছত, তই এনে অপেনত খেলিবি নে? তই অল ৰাউণ্ডত খেলিবি?
মিলুৰ অৰ্ডাৰ
খেলিবি?
উম।
চাৰি-পাঁচত তই আহিবি।
উম।
এ, এক, ন, অ, এক নম্বৰতে তোৰ লেফটি আৰু হেৰি ইয়াক পঠিয়াই দিলেই হ'ল, টাৱাৰ থকা মানুহ ঘৰৰ ল'ৰাটো যে।
অ, অ।
হয় নহয়!
হয়, হয়। উম, তাত অ, তাৰ থকা ঘৰত ডাঙৰটোক পঠিয়াব লাগিব, সৰুটোক পিছত পঠিয়াব লাগিব।
অ, সি চাৰি নম্বৰ মানত।
উম, হেনেকোৱাত পঠিয়াব লাগিব, সি মানে মাাজত বেছি ভাল খেলে ন! ৰখাই খেলে যে। সেইটো কথা হয়।
ফিৰি গুচি যাব তাৰপিছতে তোৰ, এ তিনিত আমাৰ দীঘলা থাকিলে।
উম- উম।
তাৰপা চাৰিত, সি থাকিলে সৰুটো থাকিলে।
উম।
ক পাঁচত যাবি না চয়ত যাবি?
মই, পাঁচ মানত যাম।
তেনেহ'লে মই সেই ফিনিচাৰ ৰোলত গুচি যাম আৰু।
অ', -অ'। দি- দি, উম- উম সেইটোৱে।
আৰু তোৰ, বলিং লাইন আপটো কেনেকে মিলাবি?
বলিংটো আমাৰ আছে হয় নাই এতিয়া, এই হে এই টাৱাৰ থকাটো সৰুটোৱে কৰেই।
অঁহ'।
মই কৰিম এ, তুমি কৰিবাই।
আৰু লেফ্টিটোৱে স্পিন মাৰি দিব!
অ', সেইটোৱে স্পিন মাৰি দিব পাৰিব।
অ', আৰু তোৰ পিছফাল চায় যদিহে তোৰ পেছ বলাৰ প্ৰয়োজন হয় তেতিয়া আমাৰ দীঘলটো আছেই।
অ', দীঘলক ৰাখি দিলেই হ'ল। দীঘলে বেয়া কছে নহয়।
অ', কচিব পৰিব।
অ', - অ',। বাকী, জেকেক দিব পাৰি আমাক!
অ', তাক পাৰি।
আমাক খেলাব।
অ', গম পাইছো।
উম, তাকো দিব পাৰিব।
অ', সি আৰু নহয় সিটো হেৰিয়াত থাকিব লাগিব, মানে এম্পোয়াৰত থাকিব লাগিব।
অ', - অ', উইকেট কিপাৰ আমাৰ কোনে কৰিব?
উইকেট কিপাৰ তই কৰি দিবি নহলে, সেই টাৱাৰ থকাহঁতৰ সৰুটো।
অঁ', ডাঙৰটোক দিব লাগিব। সি ভাল কৰে। নগল নি? হেল্ল', -হেল্ল', -হেল্ল'। শুনিছা নাই?